হেল্ল'
হেল্ল' এ আছো আছো আছো কি কৰিছা
এ কি কৰিব বুইছ এইবিলাক মহ অকনমান ধূনা চুনা দি মই সোপা খেদিছো জি ম'হ হৈছে
আহ নকবা আৰু মই মানে ধূনা দিবলৈ এইকেইদিন বন্তি চন্তি লগোৱা নাই যে
অঁ ধনা মানে সেয়া ধূনা নহয় ধোৱা ধোৱা মানে মোৰ ওপৰতে খুলাইছে এই যে
তাতে থাকিলে
এই মহ মহ মৰা যে এইডাল যে সেইখন যে থাকে যে একেই চ এনেকুৱা দি মানা যে এই বাকলিটো
উ
সেই ধোঁৱা দিছো ধোঁৱা
মই সেই বেট এখন আছে উপায় নাই তাকে দিয়ে ঘূৰাই ফুৰিছো ইমানেই মহ হৈছে। আচলতে পানী হৈছে চবফালে
অ আৰু পানী হৈ পেলাই জংঘল হৈ যায় যে সৰু সৰু
তোমালোকৰ আমাৰ এইফালে ঠাইে ঠায়ে পানী হৈছে তোমালোক ফালে হৈছে নেকি বাৰু
পানী হৈছে মানে কি হ'ল এই কিছুমান ঘৰ চাপৰ চাপৰ থাকে য ভাড়া ঘৰোৰ মানুহে ছয় হেজাৰ মান টাত লয় ন মানুহবিল বলেগ কিছুমানে বা বনাই থোৱাও থাকে গতিকে তেওঁলোকে কম পইচাতে ধৰক ৰিক্সা চলাই ঠেলা চলাই তেনেকুৱাবোৰ আছোনে সেইবিলাকত পানী সোমাইছে তেনেকুৱা ঘৰত মোৰ বাইদেউাক এগৰাকীয়ে কৈছে সেইদিনাখন মানে তেওঁৰ তাতে থাকে মোৰ বোলো কেনেকে থাকে কৈছে আচ আমাৰ সেইটো ঘৰৰ ভিতৰলৈ সোমোৱা ৰাস্তাটোত পানী হ'লেই ভিতৰতো বোলে আমাৰ ইমান ইমান পানী হয় এনেকৈ কৈছে তেইলোক কেনেকে থাকে কৈছে এই তেনেকেই থাকো আৰু এনেকে বুলি কৈছে।
ব ভয়ংকৰ সমস্যা হৈছে ন আমাৰ অসমৰ কাৰণে এইটো বানপানীৰ সমস্যাটো
ভয়ংকৰ ভয়ংকৰ আৰু মানে বেয়া লাগে ন মানুহ ঘৰে মানে অ আৰু মানুহজনে মানে ৰিক্সা চলাই দেই ৰিক্সা চলাই তেওঁ মানে ধুনীয়াকে আহি পেলাই আমাৰ ইয়াত ৰিক্সা খন থৈ পেলাই এনেকে যায় আৰু তেওঁ ইমান ঠাণ্ডা মুণ্ডা মানুহ জো নহয় কথাটো কৈছো কিন্তু এতিয়া ধৰ ঘৰলৈ গৈ পেলাই শুবলৈও শান্তি নাই ন হৈ চাগে বেঙে পাত বেঙ কিবা কিবি কিনো পানীকা লগতো উঠি আহে
নাই যাৰ হৈছে সেই উক্ত কবিসকলেহে জানে দেই বানপানীৰ সমস্যা বা বানপানীৰ কবলত যোন পৰিছে
কি হৈ গ'ল এই ওচৰতে ফ্লেট বনাইছে মানে আৰু ফ্লেট টো বহুত ওখ কৰি পেলালে মানে মাত এতিয়া মানে সেইফালে জোগাতটো আগতে পানী সোমাই থাকে এতিয়া মাটিখিনি আগতে জংঘল হৈ আছিলে এতিয়া যেতিয়াই ফ্লেট বনাই দিলে তাৰ পিছত তাৰ পৰা পানী তাতো পানীতো ৰুব নোৱাৰে তাৰ পানীতটো গুচি আহে এইফালে
এই এটা সমস্যা হৈছে ওচৰে পাজৰে যদি খুব ওখকৈ ভেঁকি বনাই এতিয়া আমাৰ এইফালে কি হৈছে ৰাস্তা বিলাক ওখকৈ খুব ধুনীয়াকে বনাই দিলে ড্ৰেইন বিলাক বনাই দিলে ওখ ওখ কৰি দিলে তাৰ ফলত কি হৈছে এতিয়া এযাক বৰষুণ হতে ডাঙৰ বৰষুণ হলে মানুহক মানে কিছু মানুহৰো ভিতৰ লগে পানী সোমাই যায় বৰষুণটো মানে এইটো কৃত্ৰিম বানপানীৰ নিচিনা হৈছে আৰু গম পাইছানে এই সমস্যা হৈ পৰিছে কিন্তু সেইটো বৰ ভাবিব লগা কথা
ডাঙৰ
উম আৰু এসোপ পানী সেইকাৰণেতো বেমাৰ আজাৰ হয় ন বেছি
হয় হয় হয়
শাৰীৰিক পৰিৱেশটো নাপালেতো বেমাৰ আজাৰ হবয়।
হ'বে আৰু।
মানে সইটো আমাৰ জ্বলন্ত সমস্যা হৈছে আৰু অসমৰ।
আৰু বাৰিষা কালতো নদী উবোৰ বাঢ়িলে ব্ৰহ্মপুত্ৰই হওক। কলং কপিলিয়েই হওক। ঘৰলিয় হওক বাহাৰ পিছত সেইটো ৰূপতো আছেই বাৰু'
এই বহুত বহুত ভয়ানক ৰূপ লয় এতিয়া এই কিছু এখন দলং আছে আমাৰ এইফালে মানে। এখন দলং বুলিয়ে নহয় এইফালে আপুনি। চাবচোন একদম এনেও গাড়ী বোৰ গ'লে একদম দৰং বিলাক গাড়ীত গৈ থাকিলে গম নাপায় যদি। দলঙৰ আপুনি থিয় হৈ থাকে ন, ক ক ক ক কট কৰি যায়। বৰ বেয়াকে লৰে আকৌ অ বাৰু বহুত। ভয় লাগে এইখিনি সময়ত আৰু পানীৰ তলত যি তাণ্ডৱ বা যি ঢৌ। গতিকে মানুহটোতো ভয় খাবলগীয়া নিচিনা আৰু। নদীৰ কিনাৰত বাস কৰা সকলেতো গম পায়েই কি হয়।
তাকে, এই পানীৰ সমস্যাটো হয়তো শেষ। নহ'ব ব চাবৈ চৰকাৰেনো আৰু কি কৰিব চাগে। এতিয়া উন্নত দেশ বিলাকত। মানে উন্নত পদ্ধতিৰে সেইবিলাক।
এ নহয় মানে কি জানে নাই, বান বান বন বান বানি দিলেও লাভ নাইকিয়া হৈ যায়। কিছু কিছু ক্ষেত্ৰত তাৰপিছত উ
এতিয়া বান্ধ বান্ধিছেও এইবাৰতটো। মে তুমি শুনিছানে আমাৰ মৃদুল আছামত আৰু মধ্য তাতো যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ বাৰ ভয়ানক ৰূপ লৈছিল নহয়।
অ'।
এজন দাদাৰ ঘৰত বিল্ডিং ঘৰৰ ভিতৰত পায় বাৰ মানে ডাঙৰ ডাঙৰ শাপ আৰু।
অ'।
মানে ভয়ানক পৰিস্থিতি এইবাৰ আমাৰ ওচৰতে নদী এখন আছে সেইখিনি জেগাত ত'
মানে নিউজে চিউজে পাইছিলা চাগৈ তুমি সেই কেইবছৰ দুবছৰৰ আগত আৰু।
জানো পাহৰিছো চাগে পাইছো যদিও।
বান বান্ধী দিছে কোনোবা এজন মন্ত্ৰীয়ে এতিয়া হয়। হ'ব নালাগে ক'বতো নোৱাৰি এইবিলাক প্ৰাকৃতিক দুৰ্যোগ।
উ তাকে প্ৰকৃতৰ ৰূপ প্ৰকৃতিয়ে যেতিয়াাই তেতিয়া জিতি ৰোপ হলাব পাৰে মানে আৰু মানে এই উ এইটো কি কয় কেতিয়াবা চাব সোণ পানী কিছুমান দলঙৰ ওপৰতে গৈ থাকে সেইটো হ ভয়ানক দৃশ্য নেকি বাৰু।
মানে
কালি ক'ত কিছো জানো কুৰ হয় ভিডিঅ'টোত আৰু ভিডিঅ তৰ তলত আজিকালি লিখা নাথাকে ন এইবোৰ কিছুমান আহে ভিডিঅ' বোৰ।
অ'।
সৰ সৰকে ঘৰ কেইটা ভাঙি লৈ গুচিয়ে আহিলে।
নহয় যোৱাকালি নেকি নে পৰহি মানে প্ৰকৃতিয়ে তেতিয়া কি ৰূপ লৈ কোনেও কব নোৱাৰে।
নোৱাৰে নোৱাৰে ।
মানে আমি
আৰু সেইখিনি আমি এ আমি ভগৱানক মানে সেৱাহে কৰিব পাৰিম যাতে এনেকুৱা অনি ষ্ট নহওক একো নহঁক, বাকী খিনিতোতো তে তেওঁলোকে যি কৰিব বিচাৰে প্ৰকৃতিয়ে সেইটোতো তেওঁ নিজৰ ওপৰত কথা আৰু তেওঁ, গতিকে আমিটোতো একো কৰিব নোৱাৰা হয় নাই, প্ৰকৃতি আৰু প্ৰকৃতিৰ মানে একচুৱেলি আমিও বহুত তেওঁ অনিষ্ট কৰি আছোঁ ন, তেওঁনো আমাক কিয় বুজিব সেইটোও এটা কথা আহি পৰেহি।
তাকেই তাকেই।
তেনেকুৱা ক্ষেত্ৰত। কেতিয়াবা ভাবো কিনো হবগে আৰু ভূমিকম্পও একেবাৰে এ, ঘনে ঘনা ঘনে হ'ব সেই সেইটোয়ে মই কবলৈ লৈছো, ঘনেই ঘনেই হবলৈ লৈছো কি হৈছে ছে নাজানো আৰু কোনোবা এদিনাখন ফাট নেমেলিলে হৈছে আৰু।
হে হে, হয় হয় হয়।
পণ যি বনাই বনাই হবলে ধৰিছে
তাকে বৰ মানে আৰু বৰষুণতো এইকেইদিন খুব ঘনাই হৈছে ন? আজিহে নাই ধৰা, বৰ ঘনাই হৈছে আমাৰ এইফালেও বৰষুণটো।
বৰষুণটো হয় যে এইটো ছিজনো বাৰু।
ছিজন হয় কিন্তু ছিজন হলে খুব ঘনাই পৰিছে তাৰমানে। এনেকে পৰি থকাৰ কাৰনে এইটো এতিয়া নদী অ সেইটোৱে নদীবোৰ বাঢ়িব। সমস্যা হব নদীৰ কাষৰ মানুহখিনি জীৱন বিলাক ভয়ানক। ন মই ভাবি থাকো যে বৰ দুখ লগা।
নহয় আচল তে কি জানে প্ৰত্যেকৰে কিবা এটা নহয় কিবা এটা জীৱনত আছেই মানে আৰু তেনেকুৱা ধৰণৰ কিবা দুখ
সেইটো হয়, দুখ লগা কাহিনিটো সকলোৱে থাকে বা দুখ সকলোৱে থাক কে তথাপিতো আমি তাৰ মাজতে দুখ আহিল বুলিয়ে দুখ কৰি থকাটো ভুল কথা কিন্তু কিছুমান এনেকুৱা পৰিস্থিতি আহে সেইবিলাক প্ৰাকৃতিক দুৰ্যোগৰ ক্ষেত্ৰত ধৰা সেইটো কোনো কাৰণে তুমি ধৰা উম তাক একচেপট কৰি ল'ব নোৱাৰি।
আৰু কিছুমান সাজুও থকা নহয় পতককে আহিব বুলি ন। অ আপুনি এটা কথা এটা ঘৰ বনাইছে এটা ঘৰ বনাইছে, আপুনি লগত যদি মানে বানপানী হয় বা কিবাই হয় আপুনি ঘৰটোৰ পৰা যেতিয়া ওলাই আহিব আপুনি কি আনিব পাৰিব খুব বেছি টকা পইচা কেইটা আৰু সোণৰ বস্তু কেইটা লৈ আহিব।
উম।
কিন্তু আপুনি এই টিভি হওক, এই কিবা আপুনি যিমান দাম দি দি যে বস্তু খিনি কিনি পেলাই যে ঘৰটো বনালে সজালে, সেইবোৰতো চব দাঙি লৈ আহিব নোৱাৰে। এইটো সময়ত আপুনি টিভি চিভি আৰু যিমান দামী বস্তু নাথাকক, আপুনি পাৰিব এইবিলাক বস্তু ইয়াতে থাকক দিয় মই যামগে আৰু। এনেকুৱা ধৰণৰ কথা।
জীৱনটো বচাবলৈ চাব মানুহে ন সা সম্পত্তি বাদ দি।
কিন্তু এটা কথা যেতিয়া চব ঠিক হৈ যাব, আকৌ ঘৰটোলে মনত পৰিব, কিন্তু ঘৰটো সেইটো অৱস্থাত আছে নে নাই কাৰণ সেই ঘৰটো বনাবলৈ যাওঁতে কিমান কষ্ট হৈছে প্ৰত্যেকটো আচবাব, প্ৰত্যেকটো বস্তু
কষ্ট নোহোৱাকৈ জানো কিবা হয় জীৱনত কষ্ট নকৰাকৈ, কষ্টটো সকলোতে থাকে।
তাকে ভাবো এই বাতৰি বিলাক চাই পেলাই বেয়া লাগিছে মানে পানী দুনিৰ কথাটো।
অ'। নাই এইটো সময় এইটো প্ৰাকৃতিক আৰু প্ৰত্যেকবাৰেই হয়েই যিহেতু অ প্ৰত্যেকবাৰে তেনেকুৱাই আৰু মানে এতিয়া যিমান ঠিক কৰিব বিচাৰিছে যদি পতক কে ঠিক নহয় কাৰণ এই বৰষুণটোকনো কাৰ কন্ট্ৰল থাকিব বা পানী বঢ়হা টোনো কাৰো কণ্ট্ৰলত নাই নহয় ধৰক কোনেনো এইটো হেৰি কৰিব পাৰিব ঠিক কৰিব পাৰিব পতকে কৰ বুলি কৰিলে । গতিকে সেইটো আৰু প্ৰকৃতিৰ বস্তু আৰু প্ৰকৃতিয়ে যি কৰে আৰু ধ্বংসলীলা কৰিবলে তাণ্ডৱ কৰিলেও কোনো একো কৰিব নোৱাৰে বা নম্ৰ হৈ পেলাই ধুনীয়াকে বৈ থাকিলেও কাৰো কোনো একো কৰিব নোৱাৰে।
সে কিছুমান কথা ভাগ্যকে কিছুমান কথা ভাগ্য ৰ ওপৰতে এৰি দিব লাগে আৰু উপায়তো নাই।
অহ।
কিছুমান কথা বোলো ভাগ্যকে এৰি
অ ভাগ্যক এৰি দিবই লাগিব আৰু উপায় নাই ন কি কৰিব আপুনি তাৰ মানে একো ভাব লেও নাই আৰু কাৰণ তেওঁ যি কৰিব ভালেই কৰিব যাৰ কপালত যিটো আছে সেইটোয়ে হ'ব। যোনে যিটো হৈ মৃত্যু হব বা যোনে যিটো হৈ ভালে থাকিব গতিকে সেইয়াই আৰু এইবিলাক আৰু কোনেও কব নোৱাৰে ভগৱানৰ কথা আৰু তেওঁৰ কথা প্ৰকৃতিৰ কথা, হয় যি নহওক কিন্তু মানে মান নুহৰ অনিষ্ট হলে ভাল নালাগে, সেইটোয়ে কথা আৰু সাধ সাধাৰণ মানুহখিনি অনিষ্ট হৈ গলে বহুত কষ্ট
তাৰোপৰি জীৱ জন্তু শোপা যে
জীৱ জন্তু হুপা আলাল আলাই উতি উপৰি গুচি যায়।
দুখ লাগে বহুত ভাবিলে।
যিমান হাঁহ পোৱালি ছাগলী পোৱালি মানুহে কিমান কষ্ট কৰি হেই কৰে কাৰণ তেওঁলোকে কিছুমান মানেতো সেয়া বিক্ৰী কৰিয়ে মানে চলে ন।
সেইটোএ সেইটো।
সেইটোৱে ডাঙৰ সমস্যা দেই সঁচাকে দেই। হ'ব ঠিক হ'ব আৰু তেওঁ কৰিলে সকলোখিনি। বাৰু চাহ তাহ খালে নাই? অ খাই নেকি ঠিক আছে দিয়ক। মোৰ মানে, লাগুগে আও অহ অহ হব।